হেল্ল'।
হেল্ল' কি কৰিছ শুনিছোঁ, শুনিছোঁ। এ বঢ়িয়াকে আহিছে তোৰ মাততো কি কৰি আছ?
অ', তোৰ মাতটো ভালকে আহিছে মই এনেই বহি আছোঁ ফেনতলে কি কৰিম আৰু। গৰম সেইকাৰণে ফেনৰ তলতে বহি আছোঁ ভাত এই ৰাতিপুৱাই খালোঁ ভাত তাৰপিছত দুপৰীয়া ভাত নাই খোৱা টোৰ মেগী বনালোঁ মেগী বনাই কিনে হেল্ল'।
ভাতটো, ভাতোটো কিৰ লগত খালি?
ভা ৰাতিপুৱাই খোৱাহে ৰাতিপুৱা তোৰ হেৰিৰ লগত খালোঁ এইটো এ আধা আধা ভাত তাৰ পিছত আধা খিচিৰি তাৰ পিছত তোৰ ৰঙালাও আলু ভাজি তাৰপা আৰু তোৰ দিম হেয়া।
দিম অহ। মই এই ইউনিভাৰ্চিটি গৈছিলোঁ তাৰ পিছত ইউনিভাৰ্চিটিৰ পৰা ঘূৰি আহি পেলাই তোৰ ও বনাবলৈ মন নগ'ল এই মেগী এটা আনি ডিম এটা আনি খাই দিলোঁ আৰু।
অ', ৰাতিপুৱা খালি নে ভাত।
ৰাতিপুৱাতো নাখালোৱে তোৰ সেই অলপ খৰ্দৰ একদম মেগী আৰু কাইলৈ ইউনিভাৰ্চিটিলৈ কাইলৈ ইউনিভাৰ্চিটিলৈ কো আহিব গ'ম পাও।
কোন আহিব?
কাইলৈ বিশেষ ব্যক্তি এজন আহিব।
অ', আচ্ছা গ'ম পোৱা নাইচোন মেছেজ চেছেজ দিয়া নাইচোন সেই গ্ৰুপত।
অ', এ এনেকে জনোৱা নাই অ', কাম নাই তেনেকে এ কৈ একো নাই এইটো আহিব বুলি কৈছে আৰু।
হয় তাতে মানে ইণ্টাৰণশ্বিপৰ কাৰণে গৈছিলি কলেজ নে কি? তেতিয়া গ'ম পাইছোঁ মানে ইণ্টাৰৰ্ণশ্বিপত যোৱাৰ কাৰণে গ'ম পাইছ। আহ ইণ্টাৰ্ণশ্বিপত আহ, আহ ঠিকে আছে। এনেই আহিব মানে ন একো কাম নাই নহয় অ'। যাবি নাই পিছে অ', তই যাবি নাই। অ', অ', তাৰপিছত তাতে ইণ্টাৰৰ্ণশ্বিপ খতম হোৱাই নাই নহয় চাগে।
আমাৰ, আমাৰ হোৱা নাই, আমাৰ সোনকালে শেষ হ'ব হ'ব আৰু।
অ', অ', আমাৰ হ'ল বাৰুে আমাৰ বেছি দিন নকৰিলে দহ দিন কৰিলে এ দহ দিনৰ ভিতৰত পিছত মই এদিন ক্ষতিয়ে কৰিলোঁ। নব্বৈ হয় নব্বৈ পাৰ্চেন্ট থাকিলে অ'। অ', এদিন মাৰিছে আমাৰ এই শকতটো মোৰ লগৰ শকতটো। ই তোৰ দুই তিনিদিন মান ক্ষতি কৰি দিলে, তাই এটতি মানহে আছেগে। তাৰপা চাৰে কৈ দিছে সিদিনাখন লাষ্ট ক্লাছ আগদিনাখন কৈ দিছে যোনে যোনে এদিনত কে বেছি মানে ক্ষতি কৰছে হেহঁতক চা ৰতিফিকেট নিদো তেনেকে বুলি কৈ দিছে, এতিয়া দিয়ে নে নিদিয়ে চাৰে জানে আৰু এ এটা আমাৰ লগৰটোৰযে, দীঘলকে, আহ তাহিও মানে দুই তিনিদিন ক্ষতি কৰি দিলে, তাকো কৈছে তাক শুনাই কৈছে আৰু মানে, তাকে কৈছে বস্তুটো। ত বহুত দিন ক্ষতি কৰিলি তই চাৰ্টিফিকেট নাপাবি নহয় এনেকে বুলি কৈছে, ভয় খুৱাইচে চাগে এনে। দিব চাগে এনেই কৈ দিছে।
এইটো, এইটো দিয়াতো দিব আমাকো ক আমাকো কৈছে, একদিনতকে বেছি যদি তহঁতৰ ক্ষতি হয়, ডাইৰেক্ট লিখি দিম বুলি এনেকে কৈছে আৰু, কি একো কেচ নাই এইটো এনে কৈছে, এনেও দিয়াতো
অ', দিবই দিয়াতো দিবই লাগিব, অ' এনেই ভয় খোবলৈ কৈ দিছে আৰু।
সেটো ভয়তো খুৱাবই আৰু, চাৰ চাৰহতে।
অ', অ' ত অ' ভয়তো খোৱাইছে আৰু, তাৰপিছত তহঁতৰ বেলেগ কলেজৰ পৰাও আহিছে। নে অকল আমাৰ কলেজৰ ষ্টুডেন্ট, বাকী চব, অ'।
বেলেগৰ পৰাঁও আহিছে, যথেষ্টখিনি আহিছে আৰু।
অ', অ' মানে দেখিছিলো বহুতখিনি আমি এইকেইদিন গৈ আছিলি না নাই ইণ্টাৰ্ণশ্বিপত কলেজলৈ ত ভালে খিনি বেলেগৰ পৰা অহা দেখিছিলো, নতুনখনত, আহ নতুনখনত বহুত খিনি অহা দেখিছিলো।
আকৌ আজি আকৌ তেনেকুৱাই মানে সেই মল্িক পৰা কবা এ কৰি পেলাই বস্তুবিলাক ঠিক, ঠিক কৰি পেলাই আজি, আমাক আজি এটা লে লেকচাৰ দিব দিলে আৰু, এটা লেকচাৰ দিয়াৰ পিছত, আমি পুৰা আহি পেলাই অকমান কামত লাগিলো আৰু গোটেই খিনিয়ে, লগৰ চগৰ চবে মিলাই তাৰপিছত মানে তোৰ, অলপ টাইম তাতে ক উ কটাই পেলাই আহিছো আৰু, কি কৰিবি। এতিয়া নিজৰ নি নিজৰে তাত কামটো কৰিবই লাগিব নিজৰ তাত নিজে কৰিছো আৰু, হয় নাই বেলেগে আহিটো কৰি নিদিয়ে ন।
অ', বেলেগৰ ষ্টুডেন্ট কেইটা নো কেনেকে কৰি দিব এতিয়া নিজৰ কলেজ নিজে চাফা চাফ চিকুণ কৰিব লাগিব ন।
অ', দে।
তই যদি নিজৰ ঘৰখন চাফ চিকুণ কৰি নাথাক মানে আলহী এজন আহিলে তোৰ লেতেৰা দেখিব ন সেইটো কথা নিজে লাজ পাবি, বেলেগ খিনিয়ে লাজ নাপায় নহয়। উম, বেলেগ খিনিয়ে ভাবিব, বেলেগ খিনি অ' সেইটোৱে। বেলেগ খিনিয়ে ভাবিব এ সিহঁতে ইমান লেতেৰাৰাকে থাকে, আমাৰ খন কিন্তু চফাই এনেকে কে বুলি ভাবিব ন।
উম, তেনেকুৱা আৰু, নিজৰ খিনি সদায় নিজৰ ত ছাৰহেঁতে আহি গৈছে আৰু তঁহতি আমাৰ যোনখিনি আছিলি, সেইখিনি তঁহতি ঘৰ যাব নোৱাৰ। পাতদিও ওপৰলৈ গৈ বুলি কৈছে, উম।
অ', তাৰপিছত সেই বেলেগ ডিপাৰটেণ্ট ইণভলভ থাকিব নে, নে অকল তহতঁৰ সেইটোৱে ডিপাৰ্টেণ্টে থাকিব।
বেলেগ, বেলেগ ডিপাৰ্টমেট এনেকে ইনল্ভ নাথাকিব, বেলেগ
অ'। হা, হেল্ল'।
নাথাকিব পাৰি, তোৰ কি আছিলে এ, শুনিছ নাই, অ এই প্ৰথম প্ৰথমতে পুৰণাটোত আহিব টোৰ অলপ সোনকালে, পুৰাণটো তাৰ আহি পেলাই ফাৰ্ষ্ট টাইম, আমাক তালে যাব কৈ কৈছে আৰু তালৈ গৈ ঘুৰি অহাৰ পিছত, এ তাত সোমোৱাৰ পিছত আৰু আমি লগে, লগে এই নতুন তোলৈ আহিব লাগিব আহি পেলাই অঁ, তাৰপিছত তোৰ এনেকা মানে আৰু তাৰ পুৰণা বিল্ডিঙত কিছুমান বস্তু চাব, এ অঁ, চাই পাই আমাৰ সেই তোৰ নতুন তলৈ আহিব নতুন তলৈ, আহি আমাৰ আমি কি কি কৰিছো এইটো চাব, কেনেকে কৰিছো কিবা এটা শিকিব পাৰিছো নাই সেইখিনি, সেইখিনি চাই পেলাই তেখেতে যাব বুলি কৈছে আৰু।
অঁ, অ, এই বেলেগ মানুহৰ আহিলে। তই কিবা এটা শিকিবও পাৰিবি তেওঁ জনা কিছুমান কথা
অ, এতিয়া কিছুমান কথা কব আমিও জনা কিছুমান অ এ এনেই কিছুমান তোৰ কনভাৰ্চচন হব আৰু কি, কি
পাৰ্টিচিপেট কৰিব লাগে সেইবোৰত।
পাৰ্টিচিপেট কৰিব লাগে, সেইটো কাৰণে কাইলে যাম আৰু তেনেকুৱাই এনেই, এনেই কিবা এটা কৰি থাকিবলৈ ভাল লাগে ন, এনেই ঘৰত সোমাই থকাতকৈ
কি কৰিবি ন, অকল মোবাইলটো চাই থকে হয়। তাতকে হেৰি ওলাই গৈ মেলি লগৰ খিনিও লগ পায় তাৰপিছত এনে কথা বতৰাও হৈ থাকে, তেতিয়া বেছি মোবাইলটো চাই থাকিব মন নাযায় নাই অ তেতিয়া আৰু কামবিলাক কৰি থাকিব লাগে।
অঁ, আজি, আজি আকৌ আমাৰ এ, ত আজি, আজি আকৌ আমাৰ তহঁতৰ সেই তাত তঁহতৰ কিবা চেমিনাৰ তাত যে তাতে আমাক ক্লাছ কৰালে। তহঁতৰ চেমিনাৰ এইটো বহুত ডাঙৰ দেই আজি ভাল লাগিলে বহি পেলাই তাতে।
অঁ, অ, ঠিকে আছে আমাৰ হেৰি গ্ৰাউণ্ড ফ্ল'ৰটো ভালে ভালকে হেৰি কৰি থয় দিছে
পুৰা ভাল দে, পুৰা ঠাণ্ডা মানে তাত পুৰা বহি থাকিবলৈও পাৰি।
বহি থাকিবলৈ ভাল, খালি ফেন নহ'লেওতো মানে চলি যায় ন বস্তুটো তলৰ যে অঁ, আৰু খিৰকি খিনি খুলি দিলে, বতাহ আহি থাকে বতাহ
অঁ।
নেচাৰেল বতাহটো
উম আৰু এটা তহতৰ কি ভাল হৈছে গম পাইছো তহঁতৰ পৰ্দাৰ খিনি ভাল লগাইছে, আমাৰ আকৌ কি কৰিবি আমাৰ, আমাৰ এইখিনি লগাইছিল। উম, লগাইছে যদিও কি এনেকুৱা মানে বস্তুতটো তোৰ এ পোহৰ, চোহৰ আহি থাকে যে সেইটো কাৰণে বেয়া লাগে।
আমাৰখিনি আকৌ ডাঠ, ডাঠকে লগাইছে।
অঁ, তহতৰ খিনি আকৌ ডাঁঠ যে পোহৰ বিলাক পাৰ নহয় মানে, আমাৰ বিলাক ইমান ডাঠ নহয় এ, পোহৰ পাৰ হৈ আহে তেনেকুৱা কাৰণে অকমান মানে টোৰ, প্ৰজেক্টৰটো ইমান ভিজিবুল নহয়গে মানে
আচ্ছা আচ্ছা আমাৰতো ভালে আছে বাৰু দেই হ'লেও হে এইটো কি কয়? হেৰি খৰচ কৰিছো দুটকামান। বস্তু কেইটা ভালকে লগাই দিছে যাতে একো প্ৰব্লেম নহয় পিছলে সেইকাৰণে। একেবাৰে যি কৰিব লাগে মানে ফাৰ্ষ্টে ইনভেষ্টটো কৰি ল'ব ভাল ভাল আনিব লাগে মুঠতে দি-দিন ধৰি চলাকে।
আমাৰ-আমাৰতো তেনেকুৱা আকৌ অকমান কম খৰচতে কাম বিলাক কৰা হৈ গ'লটো বাজেটো ইমান কিবা নকৰিলে আকৌ সেইটো ইমান দিন যে ন যাব সেইটো কথা চিন্তা কৰা নাই আৰু। যে এনেই আনিব লাগে লগত। দিনতটো চলিব লাগে তেনেকুৱা কামটো হৈ গ'ল ন, সেইটো কাৰণে আকৌ। খালি বাৰু উম খালি আৰু তেনেকুৱা হয় আৰু এটা অকল এটা ৰুমতে লগাইছো যে। আমি-আমি-আমি মানে নিজে ভাবিয়ে আছিলো আমাৰ আমাৰ লগৰ খিনিৰ লগত। আমি-আমিয়েচোন ইমান-ইমান-ইমান কনট্ৰিবউট নকৰাকে অলপ আমি বহুত এগাল ষ্টুডেন্ট আছোতো সেইকাৰণে কম কম কমকে কন্ট্ৰিবউট কৰি হ'লেও আমি নিজৰ ৰুমটো নিজে এনে লগাই ল'ম বুলি ভাবিছো মানে। অ ঠিক কৰি ল'ব পাৰি আৰু ইমান
পাৰি। বেছি নাযায় ন পঞ্চাশ কে তুলিলেও চোন ভালে কেইটা হৈ যাব। তোৰ ধৰা ষ্টুডেণ্ট আছেতো কেইটামান, সেইটোৱে নিজে কৰি ল'লে ভাল হয়।
উ আমাৰ যথেষ্ট আছে, মানে এনেও এটা নামো থাকি যাব আমুক আমুক বেজ কেইটা ইমান খিনি এতে এইখিনি কৰি থৈ গ'ল এনেকুৱা এটা চিষ্টেম থাকিব ন। যে তেনেকুৱা হ'লে নাম এটা থাকিলেও অ এনেকে অ সেইটো সেইটো। সেইটোৱে সেইটোৱে।
উ আমাৰ আকৌ ষ্টুডেন্ট বেছি নাই নাই। তহঁততকে কমেই আছে আমাৰ। তহঁতৰ সেই ডিপাৰ্টমেণ্টটোত বেছি আছে তহঁতৰ।
অ তেনেকুৱাই হয় তোৰ এতিয়া গম পাইছ নাই? এতিয়া হেল্ল' এই ফ ফাষ্ট টাইম, ফাষ্ট-ফাষ্ট টাইম যেতিয়া এডমিশন হয় মানে বহুত বহুত ষ্টুডেন্ট আহে সিহঁতে ইমান ইমানকে পঢ়ি থাকিব নোৱেতো। হয় চবেই চবে ডিগ্ৰীটো অ চবৰে চবেই ডিগ্ৰীটো কৰিব পৰা মানুহ নহয়তো। আমি এতিয়া নিজে কৰি কৰি গম পাই গৈছো ন। যে বস্তুতটো কিমান খিনি ধৈৰ্যয় লাগিব ন ইমান সহজ নহয়।
মানুহে মানুহে যিমান সহজ বুলি ভাবে বস্তু ত ত ইমান সহজ নহয় মানে। তোৰ মানে বাহিৰৰ পৰা দেখিবলৈহে সহজ। কিন্তু ভিতৰলৈ সোমাই গ'লে কিমান টান কি কথা সেইটো নিজেহে গম পায়।
চবেই চবেই গম নাপায় মানে বস্তুটো।
অ চবে গম
সেইটো তই ময়ে গম পাওঁ, এতিয়া তয়ও কৰি আছ ময়ও কৰি আছো সেইটো কাৰণে আমি গম পাইছো। এতিয়া কিছুমানে মাজত এৰি গৈছে। সেই যে মোৰ যে লগৰ যে এটা যে আছিলে। সি সিটো আকৌ প্ৰথমৰ পৰা প্ৰথমৰ পৰা কৰিছে, তাৰপিছত মই মই তাক কৈছো, তই এতিয়া তোৰ আগতে এনেকে নাহ নাহি নাহি তোৰ অকমান প্ৰব্লেম হৈছিলে। এতিয়া আকৌ নাহিলে তোৰ আকৌ প্ৰব্লেম হৈ যাব।
প্ৰব্লেম হ'ব অ।
সেইটো কাৰণে সি সি বুজি পায় সি আহি থাকিব লাগিব ন, সি বুজি পাইতো এতিয়া আহি থাকিব লাগিব।
অ', আমাৰ লগৰ এটা আছিলে নহয়, আমাৰ হেৰি ডিপাৰ্টমেন্টৰে। তাৰপিছত, তাৰমানে বেগ লাগিলে, ফাৰ্ষ্ট ছেমত নে ছেকেণ্ড ছেমত তাৰ বেগ লাগিলে হা। সি কি কৰিলে, এতিয়া মানে আকৌ এডমিচ ল'ম, সি ফ্ৰী এডমিশন পাম বুলি, আকৌ মানে ৰি এডমিশন ললে ন'। এতিয়াতো মানে তোৰ, এটা সেই বেগ লাগি গ'ল মানে সেইটো, কি কয় গেপ পৰি গ'ল ন' তোৰ। এটা ইয়াৰ, তাৰপিছত সি, সি আকৌ মানে পইচা ভৰিহে এডমিশ্যন লব লগা হ'ল, তাৰ মানে ফ্ৰি ৱভাৰটো কাট খাই গ'ল। কিন্তু আমাৰ এটা ভাল হৈ গ'ল, তেতিয়া কি কৰিছিলে, এ যেতিয়া আমাৰ প্ৰেচিডেণ্ট চছেক্ৰেটাৰী সেইকেইটা তেতিয়া ভাল কামটো কৰি দিলে ন, ব্ৰেক লগাখিনি আকৌ এডমিশন দিব নালাগে বুলি। ফ্ৰী এডমিচনে থাকিব, তেনেকে বুলি কৈ দিলে ন, সি তেতিয়া মানে হে এ হেৰি হৈ গ'ল আৰু, এইটো কি কয় আকৌ মানে তাৰ লোকচান হৈ গ'ল, এডমিশন ল'ব লগা হ'ল আকৌ পইচা দি, এতিয়া তাত বেগ উঠাবলৈও তাৰ পইচা নালাগিলে, ই মানে বেকৰ চিন্তা কৰি মেলি আকৌ এডমিচনটো লৈছে। লে, তাৰ মানে আৰু বেছি খৰচ হে হ'ল, সি মানে এটকা ঠাইত
বা এনেকুৱা হয় গম পাইছ নাই, মানে আমি আমি এতিয়া আকৌ, আকৌ এইবছৰ আমি আকৌ কৰিব লাগিব নহয় এডমিশন। এডমিচন আমাৰ, আমাৰ গম পাইছে নাই, আমাৰ এনেকে ফ্ৰি ৱেবতে হৈ থাকিব। তোৰ মানে বেগ আহিলে কিবা হ'লেওঁ।
অ', অ'।
বেগ-চেগ আহিলেও ফ্ৰী ৱেবাৰতে আহিব, আগতে আগতেও আছিলে। আছিলে, আছিলে বস্তুটো তোৰ মানে এনেকুৱা হয়, তোৰ যদি এন চি চেন চি যদি আছিলে, তেতিয়াহে তই মানে পইচা পইচাটো দি পেলাই তই কৰিব লাগে, তোৰ এনেকা বেগ থকাৰ লগত কথা নাই।
কথা নাই অ', এই আমাৰ চশমা পিন্ধাটো লগৰটো যে, তাৰও এই এন চি সি থকাৰ কাৰণে, ই সাত হোজাৰ টকা ভৰিব লগা হ'ল, তাৰপিছত তাৰ যদি মানে অ', সেইটোৱে কলেজ মানে, তই ক্লাছত মন নিদিলেও কলেজ আহি থাকিলে মানে ভাল, গম পাইছ নে, অ', এণ চি-চেন চি নালাগে তেতিয়া মানে তোৰ তোৰ হেৰি পইচাটো বাচি যাব ন'
সেইটো তোৰ চচমা, চচমা চ মানে, তোৰ এনেকা হয় চচমা পিন্ধাত তোৰ সেই এইতোৱে ভুল, সি আহি পেলাই বাহিৰত বহি থাকে সি নুসুমাই তাৰ এটা কিবা আছে ন', মানুহটোৰ ভাগৰ সেইটো কাৰণে আকৌ, আৰু সোনকালে, সোনকালে গুচি যায়।
উম, সি মানে মনটো বহাব নোৱাৰে, বস্তুটো মনটো এবাৰ বহাব পাৰিলেই তাৰ কাম চলি যাব।
অ', সেইটো হয় বাৰু, সি সেই এবাৰ, এবাৰ দুবাৰ কৰি পেলাই সি, এটা, দুটা কৰি পেলাই সি যাওঁ, যাওঁ কৰি থাকে ন'।